অ কি কৰি আছা
অ আছো ৰ ব এনে হৈ তুমি
ম ম চাত বনাই আছো
অ
উম উম
আজি ভাত চাত বনাব লগা নাই নাই আজি বনাই থাকিছে মাই
অ ঠিকে
উখি বনাই পিছে
বনাইছো বা হেৰি ঠিকেনে বনালো আজি ঠাণ্ডা বতৰ আৰু ভাজি বনালো পটলৰ ভাই আাকি তুমি বনাবা জানা নাজানা
কি জানো কিন্তু মাংসথম কম ইমান ভাতকেলা আছে নয় একদিনে দুদিনে ক আছেো
অ'
বাকী মাছটো জানো
অ', মাছটো টেঙাই দিহে ভাল লাগে মাছ বেছিকৈ
অ'
আমাৰ পৰহি হেৰি মায়ে টেঙাই দি মাছ বনাইছিলে বিলাহী দি কাৰণে লাগিছিল
হম পালাও জিকা হে ভাল লাগে
উম ফুল দিলেও ভাল লাগে ফুলেদি খাই
অ' ধন জিকাৰ লগত ভাল লাগে আৰু মাছটো
জানা নাজানা অ' বেলেগ কিবা জান নে অ বেলেগ কিবা বনাব জানানে নে জানা
জানো আৰু কিবা কিবি চাওমিন টাাওমিন বনাওঁ
অ', আচছা এতিয়াতো কলেজ বন্ধই ক'বাত যোৱাৰ প্লেন কৰিছ নে নাই
তাকে ভাবি আছো ৰ'বা কি বা হয় বালাজানী যাওঁ নেকি বা চাই চাই যাম ক কত যাম আৰু
ওলাবা নহ'লে একেলগে যাওঁ আৰু
কলেজ স্কুলৰ আগত যাই আহিম আৰু নহ'লে